হেল্ল'?
উম, ক?
মাতটো আহিছে নে নাই?
আহিছে।
অ', ত মোৰ মাত আহিছে, বেকৰাউণ্ড কিবা প্ৰব্লেম দিছে নেকি?
নাই হোৱা।
উম, কি কৰিছ?
এনেই বহি আছিলোঁ, তই?
কিনো কৰিম আৰু এনেই ৰাতিপুৱা পৰা বহিয়ে আছোঁ আৰু। বাকী খোৱা বোৱা হল নে?
অ', খালোঁ বাৰু, মইও খালোঁ।
কি খালি?
মই ৰাতিপুৱা-ৰাতিপুৱা এই এনেই অ', ৰামেন খালোঁ।
আচ্ছা, ঠিকে আছে। মই এই বাহিৰত ওলাই আহিছোঁ খাবলৈ।
কি?
এ বাহিৰত ওলাই আহিছোঁ খাবলে ৰ যি
উম।
কি কৰিছ? এই
গম পাইছোঁ।
বাকী?
বাকী আৰু পঢ়া শুনা?
পঢ়া শুনাটো চলি আছে, ৰাতিপুৱা পঢ়িছোঁ।
উম, কি পঢ়িলি?
এনেই কিবা কিবি পঢ়িছিলোঁ।
উম, কোনটো চাব্জেক্ট?
চচিয়েল চাইন্স।
আচ্ছা-আচ্ছা।
সেইটো মানে লেনদি ন অলপ বস্তুটো? সেইকাৰণে মই আগতেই খতম কৰি থম বুলি ভাবিছোঁ।
উম মচ
কিন্তু পঢ়া আাগত গেম খেলি আছিলোঁ।
উম, ঠিকে আছে।
গেম খেলিম আহ।
ঠিকে আছে।
ঠিকে আছে, আহ গেম খেলো আহ। হেল্ল'? গেম খেলো আহ।
উম, বল।
বল
উম।
তহঁতৰ ফালে ইমান ধূলি নাই ন? এইটো ব্ৰিজ টোৰ কাৰনে?
অ', অ', তহঁতৰ ফালে এই, এ-এইটো কি কয়? কি ব্ৰিজ এখন? অভাৰ ব্ৰিজ অ', এই এইখন ব্ৰিজ খনৰ সেকাৰণে কনষ্ট্ৰাকচনৰ কাৰণে ধূলি-ধূলি ন পুৰা?
এই আমাৰ এইফালে যে ন? সেইটো পা এনেকোৱা হয়।
আৰু সেফালে যেতিয়াও মানে টিউচন চিউচন বা কিবা কিবি যাওঁ ন? আজি ৰাতিপুৱাই গৈছিলোঁ টিউচন। তাৰপা আহি থাকোতে যাই থাকোতে যে মোৰ যে চকুত যি ধূলি সোমাই নহয়।
উম
বাপৰে। চকু, ধুলি-ধুলি হৈ যায়।
অৱস্থা একেই মই সেকাৰণে নেযাওঁ কতো।
উম, গম পাইছোঁ।
গম পাইছোঁ-গম পাইছোঁ মই।
উম। বাকী আৰু?
কি আৰু, অ'। গেম চেম খেল নাই? গেম চেম খেল নাই? কি গেম খেল?
যেতিয়া যি মন যাই।
অ', এই কি কয় লেপটপটো লৈছোঁ বাৰু।
আচ্ছা অ', কিমান ললে?
সেইটো মানে মই মানে ইমান ভালকে নাজানোঁ।
উম।
লৈছে আৰু।
আচ্ছা।
উন আচ্ছা। এই মোৰ বাহ এজনি পৰা লৈছোঁ ন?
উম।
তাই মানে নতুন লৈছিলে যে সেইটো কাৰণে মই লৈ থৈ দিলোঁ আৰু।
উম-উম, গম পাইছোঁ।
তো টো কৰ‌ পৰা লৈছিলি?
মই, মোৰ দাদা এটাৰ পৰা লৈছিলোঁ।
হয় নেকি?
উম, মোৰ দাদাটো পৰা লৈছিলোঁ মই।
কিমান লৈছিলে?
দাদাটোৱে মানে কম দামতে দি দিছে মোক, লেপটপটো।
আচ্ছা-আচ্ছা। সি বা কিয় বেচিলে?
এনেই মই ভনটি যে।
অ', সহ, ভন্টিক গৈছে নেকি?
সেইকাৰণোটো কম দামত দিছে ন? পাপাই আৰু জোৰ কৰি দিছে আৰু মানে। এনে লব বিচৰা নাছিলে একো।
ঠিকে আছে-ঠিকে আছে, কি কয়? এই লেপটপতে গেম-গেম চেম খেল নাই?
অ', খেলোঁ কা মানে আ আগৰ পৰা কিছুমান উইণ্ডোচত ইনষ্টলদ থাকে ন গেমচ? সেইবোৰ কেতিয়াবা খেলোঁ আৰু মানে চলিটৰী কিবা কিবি তেনেকা কাৰ্ডছ-চাৰ্ডছ তেনেকা।
অ', এয়াৰ গেমটো মই টিকলিও থাকোতে পাঁচ বছৰ মানতে খেলা।
উম।
হুম-হুম।
এতিয়াতো বিশ বছৰীয়া হে একেবাৰে।
যিয়ে নহওঁক।
উম।
বাকী এই এতিয়া গেমচ খেলি থাকাই হৈছে আৰু। বাহিৰৰ আউটৰ একোৱেইে হোৱা নাই যি গৰম।
উম, সেইটোয়ে গৰমৰ কাৰণে অলপমান টেনচন হৈ গল। এইবোৰ আৰু গ্ল'বেল ৱাৰ্মিং কিবা কিবি ধেৰ কিবা কিবি এইবোৰ প্ৰব্লেম আছে তাতে।
সেই‌ চচি চছিয়েলত পঢ়িছোঁ মই মানে।
উম। আজি মইও এই এনেক ভিডিঅ' এটা চাই আছিলোঁ, এই লাইক আগতে যে যেতিয়া এ আমি যেতিয়া মানে আমাৰ পূৰ্বস বোৰ যেনেকুৱা বান্দৰ টাইপ আছিলে ন?
ত' বান্দৰ টাইপ দেখা আছিলে, হোমো হেবেলিচ এন কিবা তেনেকা জাতিবোৰ আছিলে হা। ত' সেইটো সময়ত মানে অ, যোনটো এইটো কি কয়? কেন চাৰ চেন তাৰ এতিয়ো ছিকটিচেভেন পাৰ্চেন্ট লকে ডেথ্ সেইটো কাৰণেই হয়। হাড্ৰেডৰ পৰা। মানে লাইক ডেইলি টু কাৰৰ চাম কিং ডেত হয় হা, টু কাৰৰ ডেইলি টেছ হয়। হম? এভৰেছত, বাট
বা।
ক'ৰৰ। আৰু অ, তাৰ ভিতৰত মানে হাণ্ড্ৰেড পাৰ্চেণ্টৰ পৰা চিষ্টি ছেভেন পাৰ্চণ্ট মানে অলমষ্ট ছেভেনটি পাৰ্চেণ্ট ডেথ্ কেঞ্চাৰৰ কাৰণেই হয়। ত' কেঞ্চাৰ এটা বহুত ডাঙৰ বেমাৰ হৈ গৈছে এইটো এতিয়া সময়ত। বাট যেতিয়া স'ম হেবিলচ আৰু এইকেইটা স'ম আছিলে ন পূৰ্বজৰ সময়ত সেই তেতিয়া যে কেঞ্চাৰ নামৰ নিচান নাছিলে, মানে একো নামেই নাই কেঞ্চাৰৰ। হেতু চাইছিলোঁ মই কিমান প্ৰব্লেম হৈ গৈছে এতিয়া কেঞ্চাৰ চেঞ্চাৰ এইবোৰ।
বাকী কি কৰি আছা?
হা?
বাকী আৰু কি কৰিছে, ঘৰত চব ঠিক আছে নাই?
অ', ঠিকে আছে।
ঠিকে আছে।
আকৌ এইবাৰ অৰুণচাৰে আকৌ এবাৰ হেৰি লৈ যুৱক। কথা কৈছে কিন্তু এইবাৰ-এইবাৰ
বঢ়িয়া। অ', ভালে আছে।
মানে অ', কথাটো কি হ'ল মোৰ এই ফ্ৰেণ্ডজনী যে প্ৰিয়াংশী? তাইৰ বাৰ্থডে দিনা নিব বুলে। তাইৰ বাৰ্থডে দিনা
বাই-বাই হ'ব দে বাই-বাই।
ত
হেল্ল'?
সেইকাৰণে মানে আমি নাযাও বুলিয়ে ভাবিছোঁ। কিয়, কিবা হ'ল নেকি?
অ', এই প্ৰব্লেম এটা হৈছে মানে।
কি প্ৰব্লেম?
পিছত কথা পাতিম। একো নাই-একো নাই, ঠিকেই কৈছা।
নাই প্ৰব্লেমটো কৈ যা? হেল্ল'? হেল্ল'? হেল্ল'? হেল্ল', শুনি পাইছেনে।